অ'। কুলদীপ কি খবৰ, হেল্ল' শুনিছো।
আছোঁ, আছোঁ। বাকী তোৰ কি খবৰ? মই, ময়ো আছোঁ আৰু ঠিক। কাম চাম চলি আছে চব ঠিকে চলি আছে আৰু। বাকী তোৰ চব ঠিকে চলি আছে, অ', মই ঘৰত মা ঘৰত ঘৰতে আছে।
গৰম না ইয়াত
অ', গৰম বাপৰে এইেদিন তোৰ অলপমান বৰষুণ দিয়াৰ কাৰণে শান্তি পৰিছে নহ'লেতো বাপ্পৰে এই দুদিনতো ৰাতি থাকিব পৰা নাই ঘৰত এনেকুৱা গৰম।
আচ্ছা বৰষুণ দিছে নেকি?
অ', বৰষুণ আজি আজি আৰু কালি দিছিলে আজিও দিছিলে বাৰু। অলপমান, এতিয়া দিয়া নাই নেকি? এতিয়া দিয়া নাই চাগে বৰষুণ, ৰাতি মানে অলপ দি দিলে ভাল গাটো ঠাণ্ডা পৰি যায়। নহ'লে ঘৰত হিতাৰ হৈ যায় ঘৰটো।
দিছে চাগে দেই এতিয়া অলপ।
উম, দিছে নেকি? অ'।
নাই দিয়া নাই দেখোন
অ'।
বাকী ক আছে আ বাকী সেই আই পি এল এইবাৰ চাব উম গেছিলি ন
ত চাব যাম বুলি ভাবিছিলো এটা তাৰপিছত মানে তোৰ এই কিবা এটা প্ৰব্লেম হ'ল তাৰ মানে প্ৰব্লেম হোৱাৰ কাৰণে মানে ফেমিলি প্ৰব্লেম এ সেইকাৰণে যোৱা নহল তাৰ মানে। ভাবিছিলো চাব যাম বুলি আৰ আৰ চি বিৰ নহলে চি এছ কে মেচখন চাব যাম বুলি ভাবছিলো চি এছ কে খু ন পালো বোলে ধনী নাহিল বোলে মই বোলো ভালেই হ'ল চাব নগ'লে
অ আজি মুম্বাইখন পাইছিলো মই মুম্বাইখন। মই চাব যোৱা নহ'ল কাৰণ কিয় বৰষুণ দিলে তাৰপিছত খেলা নহয় বৰষুণ দিলে সেনেকে থাকলো লাষ্টত বোলে ৰখি গল খেলা। ষ্টাৰ্ট হল টিকেট টো হাতত আছে চাৰে দহটা বজাত কত যাবি খেলা চাব। হব আৰু
অ অ অ
যতে ততে খেলাই চাইছোঁ
চাইছে সেইখন দেৰিকেও ষ্টাৰ্ট হৈছিল ন তোৰ মুম্বাইখন বাকী আৰ চি বিখন গৈছিলি?
আচি খন গলো কিবা কে কেনেকে গৈছো ভা মই অকল এটা টিকেট পাইছো হা
আহ আহ।
ছু এটা টিকেট এ পাইছিলো পাতি পেলাই সেইটো মই লড ল'ড কছল আৰু চিত বেলেগ বেলেগ বেলেগ বেলেগ গেট আউট অৰ গেট মই অকলে পাতছো অকলে লাইন পাতি কিবাকে সোমাইচো চৰো বিচাৰি বিচাৰি ৰা ত পাইছিলো। মানে ই মানে জোগাৰ লগাইছে ফুল জোগাৰ
অ মানে তাৰ ওচৰত যোনটো টিকেট আছিল সেইটো মানুহ অহা নাই তাৰমানে।
নাই নাই নাই কত চাও বুলি কব আছিলে।
মানে সেইকাৰে ভাল হ'ল তোৰ পাইগলী আৰু ওচৰত চিত
অঁ, তাকে ত আৰু মই কিতিয়া খেলা আচিল ভগৱান জনে।
খেলা হয় কেতিয়াবা আহে বুকিং চাব পৰা।
মেইন কথা ভিৰাত কোহলী মোৰ নাই। এ এটা কথা। আজি কিন্তু সি আহিব পাৰে। বিৰাট মন নাই।
বিৰাট কোহলি থাকেনে নাই এটা কথা। বিৰাট কোহিলীতো ৱৰ্ল্ড কাপৰ পিছতো আৰু অ দি আই নেখেলে আৰু, ইণ্ডিয়া টিমৰ পৰা ফুল ৰিটায়াৰ। এই সি খেলিব চাগে আৰু, অলপ চলপ। টু থাউযেন্ড টুৱেন্তি চেভেন উৱল্ড কাপ টো লাষ্ট হব যেন লাগিছে মোৰ। বিৰাট কোহলি, ৰুহিত
খেল খেলব লাগে ন, মোৰ মতে দি। এতিয়াও টাইম আছে টো।
বিৰাট কোহলিৰ ফিটনেছটো আছে সি খেলিব পাৰে, ইচ্ছা কৰিলে।
বাওনন্দাৰী তো খেলি আছে ন।
দেউ পাৰে, টেষ্ট ও পাৰে, টেষ্টৰ পৰা সোনকালে ৰিটাৰমেন লোৱা যেন লাগ।
মোৰ বহুত টোকা লাগিছে।
অহ ত ই পি আই আৰ চি বি যি কিন। বেক টু বেক।
অহঃ।
বিশ্ব চেম্পিয়ান হৈ যায়।
দুইবাৰ চেম্পিয়ন আছিল, তাৰমানে। মানুহ ভাবাও নাছিল কোনো যে, আৰ, চি, বি দুবাৰ জিকিব, জিকি গল।
উম, আগত মোৰো হোৱা নাছিলে। তো, ফাইনেল বো পায় নে নাপায়।
অ', চবতকে বঢ়িয়া হৈছে আনান্য বিল্ডাৰ ন ফাৰ্ষ্ট টাইম কিনিছে ফাৰ্ষ্ট
উম, আনান্য আৰ চি বি ওৱনাৰ বদলিছে নেকি?
অ', অনন্যা বিৰলা হৈছে ন আগতে বেলেগ আছিল।
অঁ।
ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট ছিজন আছিল ন তাইৰ আৰ চি বিৰ লগত এইটো ফাৰ্ষ্ট ছিজনে জিকিছে।
অঁ আচ্ছা আত্ছা।
অনন্যা বিৰল্লা কিমানত কিনিছে ওঠৰ ওঠৰশ কৌৰৰ নে কি এক হাজাৰ আঠশ কৌৰৰত কিনিছিল। তাকেইটো, অহ।
সেইতো বি়ল নাই নেকি এ।
আদিত্য বিৰলা আ। হা।
আদত আদিত্য বিৰলা নেকি।
অ মানে অ মানে আদিত্য। তেতিয়া বেললো জীয়েকৰ আৰু আনন্য বেললা।
অ বুজছো বুজছো।
সেইয় আৰু বাকীতো আহ।
অ ফাইনেল ফাইনেলখন চাব যাবলৈ ভাল লাগিলে ন।
অ ফাইনেলখন ফাইনেল। গেইখনে এমদাবাদতে দিয়ে কিয় বা দিয়ে সেইখনত।
উম নাই একেল কে বহুত মানুহ ধৰে ন স এক লাখ লাখ। এক লাখ বিশ এক লাখ ত্ৰিশ।
অ সেইটো কাৰণে দি আছে বহুত মানুহ ধৰে কাৰণে। উম। টেন চু। বহুত কেপাচিটি বিটতে। তাতে ই তাতেতটো ইণ্ডিয়া। আছিলে ন অষ্ট্ৰেলিয়া।
অ দু হেজাৰ দু হেজাৰ তেইশৰ নাইনটিন নৱেম্বৰ।
মানে।
কলাৰ দি ব্লেক।
অ ব্লে অ মানে এইবাৰ বা কি হয়।
অ ভোকে নালাগিল ফচ না খাল নাালমান বেয়া লাগিছিল।
নিলো বেলেগ চি নাখনন। মানুহ বোৰে মানে জিকিব বুলিয়ে ভ নাছিল ন ইমান ভাল টিম আছিল ভালছিল।
উম দচখন লগাগাত তাৰ শ্ৰীলংক কেনেকুৱা হ হৰাইছিল।
ৰাস্তা। কিবা ফু পাত। লাগিলে ভগৱান জানে।
সচাঁ কথা।
এবাৰ বা কি হয় টুৱেটি টুৱেণ্টি ছেভেনত
এইবাৰ ঘৰৰ মাটিত নাই। ইংলেণ্ডত আছ
এবাৰ ক'ত হ'ব?
ইংলেণ্ড নেকি অ', চাউথ ঠিক আছোগে পাহৰলো ম মেনেউট
অ', অ'।
এনে বৰ বিদেশৰে আৰু ক'ব গ'লে।
অহ, অহ, ইংলেণ্ডততো ইংলেণ্ডো তোৰ মানে পিচপুৰত ইণ্ডিয়ান বেটেনলমান ষ্ট্ৰাগল কৰে ত টু থাজেড নাইনটিন
চাউথ আফ্ৰিকা জিমাম্বিয় ন' নামিবিয়া এইকেইটা
অ', চাউথ আফ্ৰিকা ব তোৰ সেয়া কি হয় অ', মানে তোৰ এয়া আছে। যে ইংলেণ্ডত যে টু থাউজেড নাইনটিনত হাৰিছিল যে ইণ্ডিয়াই।
উম, উম, উম, বব।
আছিল টু চিক্সটিমান আছিল নেকি টাৰ্গেট সেইখিনিয়ে
কিবাত তু অ', তু থাৰ্টি মান আছিল চাগে অ'।
আহিকিনে পুৰা উইকট পছে ধোনীৰ লাষ্ট আছিল সেইখন ৱৰ্ল্ড কাপ।
উম, ধোনীৰ লাষ্ট এ যি লাষ্ট লাষ্টেই হ'ল।
ত' ৰোহিত শৰ্মাই কিন্তু এটা ৱৰ্ল্ড কাপ ডিজাৰ্ভ কৰে সেইটো মানে বহুত কষ্ট ত কৰছে। ধোনী আৰু ক'লীটো ধোনী আৰু কোহলিতটো এটা হ'লেও ৱৰ্ল্ড কাপ উঠাইছে মানে কি ৰোহিত শৰ্মা অ', মানে ৰোহিত শৰ্মা এটা উঠোৱা নাই ন' সি ডিজাৰ্ভ কৰে এটা ৱৰ্ল্ড কাপ।
ফিটনেচটো অলপ প্ৰব্লেম ফিটনেচটো অলপ ঠিকে থাকিলে
আহ।
অ এই মানুহ জন ফিট। ফিট হ'লে ভাল। ন চেলেঞ্জ যিহেতু সূৰি কমালক দেখা নাই কেপ ৱৰ্ল্ড অনাৰ পিছতো কেপটেইন হ'বলৈ কৈ দিলে।
আাতাই কেইটা অ' এতিয়া এতিয়া পৰা তোৰো হেৰি সি কাক দিয়ে বা? ওৱৰ্ল্ড কাপ এয়া। ৱৰ্ল্ড কাপে কাক দিয়ে বা এতিয়া কেপ্টেইন।
উম ন অডিয়াতটো হৈ থাকব অডিয়াতটো বন্ধ থাকে।
অডিয় চুভমানগিল থাকিব ন ৱৰ্ল্ড কাপতো চুভমান গিলে থাকিব।
উম উম ৱল্ডত চুভমন গিল্ থাকিব।
ৰোহিত শৰ্মাক কিন্তু লাষ্ট টাইম বুলি দিব লাগিছিলে বি চি দিয়ে। যেনেকুৱাই হওঁক মানে লাষ্ট টাইম বুলি যিটো লাষ্টেই খেলিব তাৰপিছততো আৰু ক'তনো খেলিব হি।
অফাৰড অনলি অডিয় ৱল্ড কাপৰ কাৰণে। অকল অডিঅ ৱল্ড কাপৰ কাৰণে সেনেকোৱা দিব লাগিছিল।
কাৰ কি লাষ্ট টাইম না তাৰ ইটো। নেছিলে
উম, চাগ
তাক আৰু মানে সি বি চি চি ৰিপ্লেচমেন্ট বিচাৰিছে আৰু মানে। ৰোহিত শৰ্মাৰ ৰৰিপ্লেছমেণ্ট কৰিছে আৰু অলমোষ্ট।
সঁচা কথ
বি চি চি এ দেখোন তোৰ সামীক নেখেলোৱা হ'ল দেখোন কি বা হ'ল।
সামীৰ ইঞ্জৰী ইঞ্জৰী হৈ থাকে ন' তাৰ ইঞ্জৰী প্ৰব্লেম।
ভূৱনেশ্বৰ কুমাৰে কিন্তু আই পি এলটো ভাল খেলছি কিন্তু পাৰপেল কেপ পালে ন' সি।
উম।
উম।
ৰাজা ৰাজত পাটিদাৰ সোমালটো। কিবা পালে নেকি চান্স অ'ডি আই পাইছে অ'।
মানে এইটো খেলিব ৰিয়া
আফগানিস্তা নেকি বেলেগ মানুহ নাইয়ে চোন। চল
অ' আফগানিস্তানৰ লগত খেলিব ন এতিয়া?
উম, উম, উম, কালচাৰ্চ পেৰি
ইংলেণ্ডৰ লগত যে মেচখন হ'ব গুৱাহাটীতো এখন দিছে ন ইংলেণ্ডৰ লগত।
গুৱাহাটী টাইম আছে এইটো। গুৱাহাটীত গুৱাহাটী অকনমান টাইম হয় নেকি অলপ।
সেইখন ইংলেণ্ডৰ লগত হয় ন গুৱাহাটীৰ খেলাখন?
আহ
তেতিয়া হ'লে ভাল তেতিয়াহ'লে মানে বিৰাট কলিয়াটোৰ এইখনত নেখেলে হেৰি আফগানিস্তানৰখনত নেখেলে বিৰাট কোহলি ডাইৰেক্ট ইংলেণ্ডৰ খনত খেলিব তাৰ ইঞ্জৰি হৈছে তা মানে
হেমিক অ হেষ্টিকি। এ মই চাওঁ হুদি, যদি পাৰো অৱশ্য য
অ অ তাকে আৰু অ, তাকে আৰু দে তেতিয়াহ ভাল লাগিল কথা পাতি ক্ৰিকটৰ অ দে অ দে।